হেল্ল'।
হেল্ল'।
নমস্কাৰ।
নমস্কাৰ নমস্কাৰ ক'ত আছা?
মই তোমাৰ এই খেলৰ পৰা আহি পাইছোঁ হে তুমি?
অ', ময়ো গা পা ধুলু খেলৰ পৰা অকণ সোনকালে গুছি আহিলোঁ, তোমালোকে কি লাষ্টৰখনো খেলি আহিলা নেকি?
অ', লাষ্টৰখন খেলি আহিলোঁ, বোলো চাই কোনো খেলি সেইকাৰণে খেলি আহিলোঁ আৰু।
অ', পিছে তুমি কোনটো ঠাইত খেলা?
মই তোমাৰ লিফটাৰত খেলোঁ।
অ', লিফটাৰ মানে তোমাৰ এই নেটৰ ওচৰত যে লাগি থাকে সেইজন প্লেয়াৰ নহয় জানো?
হয়, হয়।
অ', তাত তোমাৰ কাম কিনো বাৰু?
তাত মোৰ মোৰ কাম হ'ল নে সিফাল যোনটো বল চাৰ্ভিচ কৰা হয়। আমাৰ টিমটোৱে যোনটো ৰিচিভ্ দি পেলাই ছেকেণ্ড সেইটোৱে মোৰ কাম আৰু মানে ৰিচিভটো যেনেকুৱাই ভালেই হওক বা বেয়াই হওক মোৰ কামটো হ'ল, ভালকে বলটো বনাই দিয়া।
অ, এনেই তুমি বল চল যে চাপ নামাৰা?
মই এনেকুৱা চাপ মাৰোঁ কেতিয়াবা মাজে মাজে এনেকৈ মেইন খেলাই চেলাই মই লিটাৰ খেলোঁ মানে।
অ'।
কি তুমি?
ময়ো তোমাৰ খেলোঁ।
অ'।
তোমাৰ মই কাউণ্টাৰ খেলোঁ।
অ', অ', ঠিকে আছে তেনেহ'লে। তুমি যে কাউণ্টাৰ যে খেলা যে
অ'।
হেল্ল' পিছে, তোমাৰ কাম কি কাউন্টাৰ খেলাৰ, কাউন্টাৰ যে খেলা তুমি?
অ', কাউণ্টাৰত মই চাপ মাৰিব লাগে তুমি যে অথনি যে কলা তুমি। নেটৰ ওচৰৰ পৰা বলটো বনাব লাগে আৰু সেই বনোৱা বলটো ম- মানে তোমাৰ সন্মুখত থাকিম মই আৰু তোমাৰ পিছফালে এজন থাকিব চাব মৰা আৰু মাজত থাকিব চাপমৰা, আমি মানে তিনিওজনে তোমাৰ ওপৰতে নিৰ্ভৰ কৰি ব'লা বলটো মাৰো।
অ'।
মানে গোটেই খেল খনৰ ওপৰত দায়িত্বটো তোমাৰ থাকে তুমি মানে যিমানেই ভালকে বল বনাবা আমি তিমানে ভাল পাৰিম কিন্তু আমাৰ অ', আমাৰ খেল বিলাকত তোমাক নিনিয়ে আমাৰ এই আৰু আজিকালি
অ'।
নহয়, তুমি গ'লে তুমি
কোৱা। মই খেলিব গৈছিলোঁ মাজতে গৈছোঁ, গৈছোঁ, তুমি? মই তোমাৰ এনেকে গৈছোঁ বাৰু কেইজেগা মানত। ক'ৰবা তোমাৰ হেৰি গুৱাহাটী ফালে গৈছিলোঁ, তাৰপিছত তোমাৰ মংগলদৈতো গৈছোঁ। ওচৰে পাজৰেও গৈছোঁ।
অ'।
তাৰপিছত তুমি?
তোমাৰ মই দেললি লৈ গৈছোঁ তাৰপিছত
পিছে তুমি বেয়া নুপুৱা যদি অকণ বাহিৰলৈ আহিবা নেকি?
কিয় বা?
তোমাৰ মানে মাতটো ইমান এটা ভালকৈ অহা নাই মানে।
অ'। কোৱা।
এতিয়া ঠিকেই আছে বাৰু তোমাক মই কথা এটা সুধিব আছিলে। মই তোমাৰ খেলৰ পৰা আহি তোমাৰ এনেকৈ মগু যে মগু ভিজাই থোৱা সেইটো খাওঁ তাৰপিছত তোমাৰ গ্লুকন দি থাকিলে গ্লুকন দিও খাওঁ।
অ'।
আৰু কেতিয়াবা গ্লুকনডি নাথাকিলে নেমু পানী খাওঁ তুমি।
মইো তোমাৰ বুট ভিজাই থাকে বুট তাৰপিছত মগু
অহ।
পানী এনেকে পেলাই মানে খাওঁ তাৰ পিছত আহি আকৌ বেছি দেৰি হৈ যায়। আহা আঠটা নটা বাজি আহোঁতেন তাৰপিছত দহটামান বাজিত ভাত চাত খাই ৰেষ্ট লওঁ ৰাতিপুৱা আকৌ যাব হ'লেই।
অ', পিছে তোমাৰ ভলীবল খেলা কেই বছৰ হল।
মই তোমাৰ ছয় বছৰ হ'ল তোমাৰ?
মোৰ তোমাৰ তিনি বছৰমান হৈছে।
অ', তোমাৰ এই খেলটো খেলিলে তোমাৰ দেহৰ কাৰণেও ভাল।
উম। আৰু খেলটো এনেকুৱা এটা খেল দেখি থাকিলে ৰখিব নোৱাৰি আৰু খেলটোৰ প্ৰতি আগ্ৰহটো বহুত বেছি।
উম।
উম।
আমাৰ অসমৰ বহুত লৰা ছোৱালীক খেলটো ওৰত মানে খেলটো খেলে মানে বহুতে।
অ', পিছে আকৌ তোমাৰ বি বিভেলো আহ আহ আহিছে।
অ', মানে এই ব্ৰহ্মপুত্ৰ হল
অ', খেলিছিলা নে নাই।
অ', ম মই বি ভি এলৰ প্ৰথম বৰ্ষতে খেলিলো তুমি?
মই তোমাৰ দুবাৰ খেলিলো।
অ', প্ৰথম আৰু দ্বিতীয়।
অ'।
অ', প্ৰথম বৰ্ষত তুমি খেলিব গৈছিলা ন।
অ'।
অ', প্ৰথম বৰ্ষত তুমি কাৰ হৈ পেলাই খেলিছিলা মানে কোনটো টিমৰ হৈ খেলিছিলা।
ৰেঙণী তুমি।
অ', মই মৰিগাঁৱ হৈ খেলিছিলোঁ।
অ', পিছে আমি হাৰিলোঁ বাৰু মৰিগাঁৱৰ লগত লাষ্টত।
অ', আমি তুমি খেলা নাছিলা নেকি সেই বৰ্ষত ন মই মানে মানে টিমটোৰ ভিতৰতে আছিলো মানে তোমাৰ ছাবচিডিউ হচাপে নাছিলো তুমি চাগে চাবচিডিউত আছিলা।
অ', অ', প্ৰথম বাৰত মানে মোক কিমান এটা খেলোৱা নাছিলে এই ছেকেণ্ড বাৰত মানে মোক খেলিছিলোঁ।
অ', অ', সেইটো কাৰণে মই প্ৰথমবাৰ তোমাৰ টিমত নেদেখিলো যে সেইটো কাৰণে পাহৰি গলো।
অ', তোমাক দেখিছোঁ বাৰু মই।
অ', তোমালোকৰ গে মানে খেল ভালেই আছিলে কিন্তু এজনে খেলখন ডুবাই দিলে আৰু।
হয় লাষ্টত মানে আমাৰ ছাৰে তাক গেমতটো ৰিস্ক ল'ব বুলি সোমিয়ালে কিন্তু সি গোটেই আৰু নোহোৱাই কৰি থৈ দিলে হোৰুৱাই থৈ দিলে খেলখন।
অ', এই ক্ৰিকেটত যে ছিক্স মাৰে ছিক্স মৰাৰ নিচিনাকে ওপৰলে মাৰি দিলে।
অ', মানে বস্তুটো কেনেকুৱা। সেই মানুহটোে দেখাই ওখ চোখ জাম চাম জোৰ হ'ব পাৰে কিন্তু তাৰ কাম একো নাই মানে।
সেইটোয়েইেটো এই মানে মোৰ মোৰ ম মূৰত একো নাই মানে সি তাৰ আইডিয়া বোলা বস্তুতটো নাই।
অ', তাৰ সেই অনুযায়ী যদি মোৰ যদি তেনেকে থকা হয়, নহয়। মই এখন খেল অকলে উলিয়াই দিলো হয়। খালো হয়, ব্লক কেইটামান কিন্তু হ'লেও মই ৰিক্স লৈ উলিয়াব পাৰিলো হয়।
উম, একেইে বাৰু মই তোমাৰ লিপটাৰ খেলিছিলো প্ৰথম বৰ্ষত। তাৰ পিছত তোমাৰ মানে মানে মোৰ স্থানটো সলনি কৰি দিলো।
অ', পিছে তুমি যে লিপতাৰ যে, খেলিছিলা।
উম।
তোমাক এটেকাৰলে কিহৰ কাৰণে আনিব লগা হ'ল চাগে?
নহয়, নহয়, তোমাৰ মানে আমাৰ তেতিয়া খেলি থাকোতেন লিপ প্তাৰ দুজন আছিলে আৰু মোৰ যোনজন লগৰ সিও মানে লিপটাৰে খেলে কিন্তু সি বল মাৰিব নোৱাৰে মই বল মাৰিব পাৰিছিলোঁ তেতিয়া মানে তেতিয়া মানে তোমাৰ টীমটোত এজন বল মৰা প্লেয়াৰ কম থকা কাৰণে মানে, খেলুৱৈ কম থকা কাৰণে মোক মানে চাৰে গ'লে তই চাপেইমাৰ বুলি ক'লে, সেইকাৰণে মই লিপ্তাৰ স্থানৰ পৰা গুচি আহিলো আৰু।
অ', ঠিকে আছে, আকৌ সুধা কাৰণে তুমি বেয়া পাইছা নেকি বাৰু?
নাই নাই আমাৰ আগৰ যোনটো টিম আছিলে টিমটো বহুত মজা টিম আছিলে, আমি য'তেই যাওঁ তোমাৰ যিকো নহবা মানে ৰানাৰ চাপ হলেও হৈ হৈহে আহোঁ।
উম', পিছে আমি যে, তোমাৰ অ', কোৱাচোন
কোৱা।
তুমি কোৱাচোন। আমি যে, তোমাৰ প্ৰথম প্ৰথম যেতিয়া যে ভলীবল খেলিব প্ৰথম গেম এখন যে, খেলিব গৈছিলোঁ তোমাৰ হেৰিত ক'ত এখন কি আছিল ৰখিবা জাগাটো।
মঙলদৈ।
বান্দৰমাৰিত।
অ', অ'।
প্ৰথম প্ৰথম প্ৰথম প্ৰথম এই যে, এজন মাজুলী খেলুৱৈ আহিছিলে যে, সেই খেলুৱৈ কাৰণে যে, আমি যে, জিকিছিলো যে, মনত পৰিছে নে?
পৰিছে পৰিছে।
অঁ', সেইটো আমাৰ প্ৰথম খেল আছিলে।
অ', সেই সেইজন প্লেয়াৰ মানে তোমাৰ সিও নতুনেই আহিছিলে বাৰু আমি নতুন আমাৰ নতুন নতুন পোৱালী খিনিয়ে গৈছিলে খেলিবলৈ সি কিন্তু তেওঁ নতুন হৈ পেলাই কিন্তু বহুত ভাল খেল এটা খেলি খেলি দেখালে মানে।
অ', পিছে এতিয়া সি মানে বহুত এতিয়া ডাঙৰ এটা টিমত খেলা হয়। এতিয়া বহুত সি এতিয়া ধুনীয়া স্মেচাৰ হৈ গ'ল মানে তোমাৰ, অকলে তোমাৰ এটা টিমক সি অকলে চলাই এতিয়া।
এইটো হয়, বাৰু।
উম, তেখেতৰো জামো বহুত আছে, মই মানে ইণ্টাৰনেটৰ ভিডিঅ' আপলোড কৰেতো। মই চাও মানে, বহুত ধুনীয়া এটাই মাৰে মানে বল এতিয়া। এ চি মানে এটা টিমৰ মেইন প্লেয়াৰে হৈ গ'ল তেওঁ।
অ', সি এ চি বি ফালৰ পৰা খেলে তোমাৰ।
অ', পিছে আৰুজন যে, খেলুৱৈ আছে মনত পৰিছে আমি যে তোমাৰ স্কুলৰ গেম খেলিব গৈছিলো। স্কুলৰ ফালৰ পৰা এই হজৰাপৰাত হৈছিলে যে।
অ', নামটো কি আছিলে বাৰু খেলুৱৈজনৰ?
তোমাৰ অকণ ওখকৈ যে, আমাৰ কি বুলি কয় হজৰাপৰা মেমৰ পুট ল'ৰাটো যে, আছিলে যে।
অ', চিনি পাইছো চিনি পাইছো অ'।
অ', সেই দাদাটোৱে লাষ্টত যে, তোমাৰ কোনো প্লেয়াৰ খেলুৱৈ ভাল নাছিলে অকলে যে জিকাইছিলে।
অ', অ', সি সি এতিয়া বহুত ভাল প্লেয়াৰ এজন হ'ল অসমৰ ফালৰ পৰা খেলে আমাৰ।
উম, এতিয়া মানে এই বহুত ওপৰৰ লেভেলৰ প্লেয়াৰ খেলুৱৈ হৈ গ'ল মানে।
উম।
উম, ভাল লাগে মোক হজৰাপৰাৰ সেইজন খেলুৱৈকে মোৰ যি ভাল লাগে। বাকীখিনও মই ইমান এটা ভাল নাপাওঁ মানে।
অ', অ', এনেই তোমালোক যে খেলিব যোৱা যে তোমালোকৰ এনে মানে খেলুৱৈ আৰু বহি থকা প্লেয়াৰ মানে খেলুৱৈটো ছজনে খেলেই আৰু এজন তোমাৰ লিবেৰো থাকে আৰু বাকী কি কেইজন বহা প্লেয়াৰ যায় তোমালোকৰ লগত।
বাকী আৰু তোমাৰ পাঁচজন থাকে।
অ', বহা প্লেয়াৰ পাঁচজন যায় ন।
নহয় এনেই মানে যায় ছটা।
অ'।
এনেই টুটেল মিলি যায় মানে বাৰটা বাৰটাৰ পৰা ছটা খেলেটো। বাকী ছটা থাকে যদি সেই ছজন খেলি থকা খেলুৱৈ যদি এ কিবা যদি তোমাৰ ন কি বুলি কয় ডুব বা এনেকুৱা হেৰি হয় তেতিয়া সেই তাৰ পৰা মিলাই খেলাই দিয়ে চেঞ্জ কৰি।
অ', মানে আঘাতপ্ৰাপ্ত নহলে আঘাতপ্ৰাপ্ত হ'লে মানে তেওঁলোকৰ পৰা সাল সলনি কৰি খেলাই দিয়ে ন।
হয়, হয়।
এ তুমি এনে আন্ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছানে?
আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মই খেলিছোঁ বাৰু, তুমি?
অ', মই নাই খেলা। তুমি, তুমি কোনখন খেলৰ পৰা খেলিছা।
মই তাৰ কি বুলি কয় সেইবাৰ খেলিছিলোঁ কুন্দাবাৰি খেলিছিলোঁ।
অ', অ', আৰু এ তোমাৰ ৰাজ্যিক পৰ্যায়ত
ৰাজিক পৰ্যায়ত তেনেকে খেলা নাই সেইটোৱে যি খেলিছিলোঁ।
অ', আৰু কিবা জিলা ভিত্তিক খেলবোৰত গৈছা নাই খেলিবলৈ।
জিলা ভিত্তিত তেনেকে এবাৰ আ
অ', ক'ত?
তোমাৰ হেৰিত আছিলে গুৱাহাটীত আছিল, তুমি?
অ', ময়ো গৈছো বাৰু মই তোমাৰ জিলা পৰ্যায়ত বহু কেইখন খেলেই গৈছো।
অ', আৰু তোমাৰ দিন হৈছিলে আৰু তোমাৰ খেলটো মোতকৈ অলপ ভালটো সেইকাৰণে প্ৰায়ভাগ তুমি মোত কে বেছি চান্সো পাইছা খেলিব মই ইমান এটা পোৱা নাই বাৰু।
তুমি তুমি মানে তোমাৰ এই পেটটো বাঢ়ি গৈছে অলপ মানে তুমি এইবোৰ মানে বেছিকে খোৱা ন মাংস চাংস বোৰ আৰু কিবা এ খুৱা নেকি বেয়া বস্তু
বেয়া বস্তু মই তেনেকে নাখাও মানে কি হ'ল এটা সময়ত মোৰ কি বুলি কয় শৰীৰটো বহুত ধুনীয়া এটা মেইন্টেইন আছিল কিন্তু মাজতে আমাৰ পৰীক্ষা হোৱাৰ সময় সেই খেলটো এৰি দিলোঁতো
অহ।
খাই তেতিয়া আকৌ মানে শৰীৰটো অলপ বেছি বাঢ়ি গ'ল মানে।
অ', শৰীৰৰ ওপৰত যত্ন ৰাখিবা নহ'লে তোমাৰ খেলতটো পৰি যাব নহয়।
হয় বাৰু কথাটো মোৰ মানে তোমাৰ চাৰগৈ ৰিস্কখন ভাল আছিলে হাতৰ।
অ', সেইটো ৰিস্কটো ওপৰত কথা।
সেই হাতৰ ৰিক্সটোৱে মেইন আৰু মেইন বল মৰা মানুহজনৰ